হেল্ল' অ কোৱা
অমছ ন
ম চুপমিছে
কি কৰি আছা
বিশ্বনাত বাগৰি আছে টোপনি যোৱা নাই।
ভাত খালা
হালু
কিহাই খালা
নহৰু চাটনি আছিলে আৰু ৰাইতা আৰু পানীলাৱৰ চব্জি আছিলে পানীলাওৰ চব্জি আছিলে কিন্তু পানীলাওৰ চব্জিত নাখালো
আচ্ছা আচ্ছা
উ ৰাইতা আৰু অ নহৰু
আত্ছা খাছী মাংস
অ
উম
অ মাৰে দিয় মাৰ
তখেল
উ কালী পানীৰ খাম চাগে
হা
কালী পানীৰ খামচাগে এনেই অগ মন গৈছে লৈ আহিম
পনীৰ খোৱাৰ আগতো প্লেনিং বনাব লগা হয় নি
অহ
আমিটো প্লেনিং নবনাও ন
তাকেই ত তোমালোকোকৰ তো চল ননভেজ চলিয়ে থাকে আমিতো নন ভেজ নাখাওঁ ন ভিজতে আমাৰ মানে কি কৰি কি কম তাক
মানে ডিচাইড কৰিব লাগে আৰু পানীৰ তেতিয়া খাম তে থাকে।
আধা লিটাৰ গাখীৰ থোৱা আছে। আজিলেকে গৰমো কৰোৱা নাই।
হয় নিকি?
কাইলে আকৌ আধা লিটাৰ দিব। মই ভাবিছোঁ, পনীৰকে বনাওঁ নেকি? এক লিটাৰ গাখীৰ।
বনাই লোৱা, পাৰা।
কিমান বা হ'ব?
বেছি নহয়, অলপে হ'ব। কিন্তু বঢ়িয়া হ'ব কিন্তু।
মানে তোমালোকৰ মায়ে গাখীৰত, আহ্ হেৰি কি দি ফাটে।
নেমু দি ভিনেগাৰ দি ফাটাই নেকি?
নেমু দি ফাতাই নে, ভিনেগাৰ দি ফাতাই।
মইয়ো গম নাপাওঁ, মই দেখা নাই মানে আজিলৈ
উম্।
ইউটিউবত চালে, চব গম পাই যায় ন।
উম্।
তাকে, সৰু বেবীৰ খবৰ কেনেকুৱা? হা।
সৰু বেবীৰ, সৰু বেবীটো ঠিকে আছে। তথাপিতো মানে সি সি এতিয়ালৈকে প্ৰসাৱটো কৰিব পৰা নাই মানে।
হয় নেকি? গৰম ন বহুত।
নাই নাজানো দেই, মইতো শুবলৈ আহিলো।
অ'।
তাক আজি, হাঁগিছ পিন্ধাবলে হাগ দিছোঁ। মানে কি? আমাৰ মাহি মানে অলপ মাহীয়ে অলপ মানে, চেলফ্লছ কনছিয়াচ মানে। অকল নিজৰ নিজৰ কথা ভাবে।
হা।
মানে মই এদিন কৈছো, যে ৰাতি ৰাতি হাগিছটো নিপিন্ধাবা। লাজো পাইছেজে। কোন উঠি থাকিব বাৰে বাৰে এনেকে তেনেকে। কিন্তু চোৱা এটা বাচ্ছা জন্ম দিয়াৰ লগে লগে মাকৰ টোপনি ক্ষতি হয়েই।
হয়েই, তাকে।
এইটো ভাল কথা নহয় ন।
এই তোমালোকৰ নিহা বায়ো ৰাতি উঠি উঠি তাইক চেঞ্জ কৰাই থাকে। তাকে, নিহাবায়েতো তাইক হাগিচ নিপিন্ধাই।
নাই নাই, নিপিন্ধায়। মাজতে পিন্ধাইছিলে, কিন্তু এতিয়া বন্ধ কৰিলে।
উম্।
দিনতো বন্ধ কৰিছে। আৰু গৰম বহুত পৰিছ ন। মানে- ডাঙৰ মানুহৰে অকমান অৱস্থাটো বেয়া হৈছে।
বহুত, মইতো থাকিবই পৰা নাই গৰমত।
বহুত গৰম কিন্তু।
বহুত বেছি গৰম পেলাইছে।
ইমান ঘৰৰ ভিতৰতো বহুত গৰম, ঘৰত পৰিছে নেকি তোমালোকৰ?
বহুত, কালি মোৰ কি হ'ল জানা ৰাতি অ', মানে এইকেইদিন মই গম পোৱা নাই দেই কথাটো। মানে কি হৈছে মোৰ তুলি খনত, ওপৰত মানে ব্লেংকেট এখন পাৰি থোৱা আছে।
হা।
তাৰপিছত ব্লেংকেট খনৰ ওপৰত মানে এনেকে বেড খভাৰ পাৰি থৈ দিছে মই এইকেইদিন শুই আছো মানে গৰমটো টো উঠেই ন মই মানে ভবা নাই যে ব্লেংকেট খনৰ কাৰণে গৰম উঠিছে বুলি তাৰপিছত আৰু মই মে এনেকে শুনিছোঁ কছো কালি মানে অদ্ভুত এটা গৰম মাৰিছে মানে কি হৈছে জানা? কালি মানে আমি যাওঁতে গোটেই দৰ্জা খিৰিকী চিৰিকী মানে এনেকে মাৰি থৈ গুচি গলো ন
হ
আমি কালিতো দেৰিকে আহিছো
হয়
ত' মানে কালি আহি লৈ পেলাই মই খিৰিকীখন খুলিও নিদিলো
আচ্ছা
তাৰপিছত তেনেকে শুই গলো ৰাতি কি হৈছে জানো ই আন বেছি মানে গৰম উঠিছে তলৰ ফালৰ পৰা মানে গৰমতটো সোমাই আছে হা লাহে লাহে তাৰপিছত আৰু মই মানে পতককে মই ৰাতিটো গম নাপালো উম দিনত মোৰ মানে ৰাতিপুৱা পাঁচট মান বজাতহে মনত পৰিছে যে মোৰ ইয়াত মানে মই হেৰি এখন দেখিছিলো কি আছিলে এইটো আহ কিিঋবা মানে ব্লেংকেটখনন দেখিছিলো আৰু তাৰপিছত মই মানে তেতিয়াহে ভাবিছো যে ব্লেংকেট খনৰ কাৰণে মানে গৰমটো আহি আছিলে আৰু যে ইয়াত যে অ ভালটি ভলটি কৰিব চাগে অকন মানু ভল্টেজ নাথাকে উম একেবাৰে ভল্টেজ নাথাকে হেল্ল' হেল্ল'
আচ্ছা
শুনি আছা নে হেল্ল' শুনি আছ নে হেল্ল'
অ মাজে মাজে তোমাৰ অকণমান অ হেৰি হৈ আছে হেল্ল'
অ এতিয়া শুনিছানে
হেল্ল' তুমি কৈ থাকা মই হেৰি কৰি ল'ম ৰবা হেল্ল' এটা কথা জানানে আজি আমাৰ ইয়াত জুই লাগিছে বহুত ডাঙৰ
হেল্ল'
অ অ এই অকমান অকমান শুনা পাইছো আৰু দিগদাৰ হৈ অলপ তোমাৰ নেটৱৰকৰ প্ৰব্লেম হৈছে নেকি
এতিয়া শুনিছা নাই বোলো
হেল্ল'
এতিয়া শুনিছনা নাই হেল্ল' হেল্ল' শুনছানে নাই হেল্ল'
হেল্ল'
আহ এতিয়া শুনিছা?
এই তোমাৰ আৱাজটো শুনা নাপায় অলপ দিগদাৰ হৈ আছে
হেল্ল'
তুমি কৈ থাকা
এতিয়া শুনিছা হেল্ল' শুনি আছানে নাই হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনিছানে হেল্ল'
হেল্ল'
এতিয়া শুনিছা
মাজে মাজে আৱাজটো আহে তাৰপিছত আকৌ নোহোৱা হৈছে
এতিয়া শুনিছা
হেল্ল'
এতিয়া শুনি আছা নে
ৰে মাজে মাজে আহি আছে তাৰপিছত মানে আকৌ নোহোৱা হৈ হৈ আছে।
নেটৱৰ্কৰ প্ৰব্লেম হ'ব পাৰে।
তুমি কৈ থাকা এনেই কি কৈ আছা।
উম উম নহয় সেয়াই কৈছো বহুত গৰম উঠিছে পৰম সোমাই গৈছে গোটেই গাত ইয়াতে ভল্টেজো নচলে ইমান প্ৰব্লেম হৈছে
হ
আহ কৰিৰিওছে ব হল হম হেল্ল' হেল্ল' হেল্ল', হেল্ল' শুনি আছ নে, হেল্ল' হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হ
শুনি আছা
হেল্ল'
শুনি আছানে শুনি আছা নে নাই হেল্ল' হেল্ল' তোমাৰ ভইচটো অহা নাই, হেল্ল' কিবা নেটৱৰ্কৰ প্ৰব্লেম হৈছে চাগে, হেল্ল' হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল'